দুপদ
অ' এই তই কালি ফোন কৰিছিলি কি কৈ আছিলি কচোন?
অঁ এক মিনিট ৰহ।
উম।
শুনি আছ?
অ' শুনি আছোঁ। আছোঁ আছোঁ আছোঁ এই তই কালি।। ফোন কৰিছিলি যে?
অ' অ' অহ এই।। তোৰ মানে তই এতিয়া কি বুলি কয় কি পৰীক্ষাৰ মানে হেয়া কৰি আছ তই কৰিবি?
মই এতিয়া বৰ্তমান তোৰ কি কয় হেৰি কাৰণে কৰিছোঁ।। য়াৰ কাৰণে কৰি আছো আৰু তোৰ।। এপ্লাই কৰিছো কেইটামান।
আচ্ছা।
সেই কাৰণে পঢ়ি আছো। তেনেকেই আৰু কিছুমানত আছো।।
ঠিকে আছে ঠিকে আছে ভালে কৰিছ। এই তই।। আৰ আৰ বি নিদিয় নেকি?
আৰু বৰ্তমান ওলোৱা নাই। ওলাবহে লাহেকে ওলাব এতিয়ালৈকে ওলোৱা নাই একেই আৰ আৰ বি বৰ্তমান ওলোৱা নাই। ওলাব হে লাহে কে ওলাব এতিয়া লৈকে ওলোৱা নাই একেই কৰ্চটোতো একেই না এতিয়া এছ এছ চিৰ কাৰণে পঢ়িলে বাকী বিলাক হৈয়ে যায় বাকী বিলাক কমপ্লিট হৈয়ে যাব। আৰু সেই আ তই কালি যে সুধি আছিলি মোক কি কয় চিলেবাছৰ কথা বা সয়াৰ কথা তাকে মই ভাবিছো ক ক কৈ দিওঁ তইও পঢ়িব পাৰিবি
অ' অ' কওচোন
অ' মানে চিলেবাচতটো সেইটোৱে তোৰ কি কয় জি কে থাকিব জি এ থাকিব। গেছ তোৰ কি কয়? জেনেৰেল ষ্টেটিষ্টিকচ বিলাক থাকিব, তাৰপিছত তোৰ মেথছ থাকিব। তাৰপিছত তোৰ ৰিজনিং থাক ইংলিছ গ্ৰামাৰ ইংলিছ থাকিব ভকেকুলাৰী থাকিব এইবিলাক কিছুমান কিছুমান থাকে। তে সেইবিলাক তই পঢৰ
উম, হম, হম।
কৰ তাৰপিছত কি কয়, একজামবিলাক ফৰ্মফিলাপ বিলাক কৰ। গ্ৰেড চি গ্ৰে গ্ৰেড ডি যিমান আছে এপ্লাই কৰ।
আচ্ছা এইবোৰতো অনলাইন ন?
এইবোৰ চব অনলাইন হ'ব। অনলাইন কৰিব পাৰিবি।
উ। ন মই নাজানো তো এইবিলাক একো আজিলৈ কৰা নাই। এতিয়া মানে ভাবিছো যে, এইবাৰ মই কৰিমে এইবাৰ মই পৰীক্ষা দিমে এইবাৰ চাই লওঁ চেষ্টা এটা মাৰি চাম আৰু জীৱনত, জীৱনত চেষ্টা কৰিলেনো কি যায়, একোতো নাযায় ন? এইবাৰ চেষ্টা এটা কৰিছা কচোন কি কে নেকে কৰিব লাগিব? তই এক্সপেৰিয়েন্স থাকা মানুহ।
উম।
আৰু আজি ডিবিআৰ্থ কিবা পৰীক্ষা দিছিলে নেকি?
অ', শুনিছো দিয়া বুলি। কি বা দিছে ম-মই তাক সোধা নাই আৰু কেনেকুৱা হৈছে কেনে হোৱা নাই কিন্তু কি দিছে বুলি গম পাইছো।
অ', অ', কিন পৰীক্ষা আছিলে কি বা পৰীক্ষা আছিলে কি পঢ়ি পঢ়ি আছা
ই পঢ়ি আছে। ই কেতিয়া যোৱা বছৰৰ পৰাই পঢ়ি আছে কচিঙো লৈছিলে। আৰু কিছুমান চলি আছে প্লাছ সি পৰীক্ষাও দিয়ে আছে এটাৰ পিছত এটা দিয়ে আছে। মইও দিছিলো ম-মইও আজি কেদিনমানৰ, উম, উম, এক্সপিৰিয়েঞ্চটো আহে মে কথা তই পৰীক্ষাত বহিবি আগৰ কুৱেশচন পেপাৰ বিলাক চাবি মেইন হল আগৰ কৈছ কোন বিলগ? কুৱেচন পেপাৰ বিলাকে, সেইবোৰ কুৱেচন পেপাৰ চোৱাৰ পিছত তাতে মানে আইডিয়া এটা পোৱা যায় যে অ', এনেকুৱা-এনেকুৱা কুৱেশন আহিব পাৰে
উম, উম।
সেইবিলাক বস্তু এনালাইজ কৰিব লাগে, সেইবিলাক টপিক এনালাইজ কৰি-কৰি তেনেকে পঢ়িলে সেনেও হৈ যাব নোহোৱা নহয়েই। ডেডিকেশ্যন দি পেলাই ভালকে পঢ়িলেই হ'ল, হ'ব‌ই কিয় নহ'ব।
উম, ন তই কিবা এটা কৈ আছিলি কচোন তই দিছিলো বুলি কৈছিলি একেটা।
অ ময়ো দিছিলো মই দিছিলোঁ তোৰ মই বেছিদিন পঢ়াই নাছিলো অলপমানে পঢ়িছো অ কিমান? মই এ- এসপ্তাহ মানে দহ দিন মান পঢ়িলো। পঢ়াৰ পিছত মোৰ কিবা গ্ৰ গ্ৰুপছ তে কি কয় গ্ৰুপ থ্ৰী দিছিলো। আৰ-আৰ বি দিছিলো, ভালে হৈছে আৰু। বহুত বেছি বেয়া হোৱা-বেয়া হোৱা নাই বুলি মানে বেয়া হৈছে বুলি ক'ব নোৱাৰি আৰু। ভালেই হৈছে আৰু। তে সেই হিচাপেত অলপমান কনফিডেন্ঞ্চটো আহিছে যে নাই মই পাৰিম কৰিব পাৰিম।
কিমান নম্বৰৰ আহে মইতো দিম কিমান নম্বৰৰ আহেনো?
প্ৰথম যোনটো পিলিমছ থাকে, পিলিমছটোত তোৰ কিমান এশ মাৰ্কৰ আহে। তাৰ পিছত তোৰ যদি এ চিলেক্ট হ তাতে এৰাউণ্ড উম', কাট-অফ তেনেকুৱাই চেভেনটি এবকে থাকে। তাৰপিছত তই যদি চিলেক্ট হ চি-বি-টি টু যাবি চি-বি-টি টুত এশ বিশ মাৰ্কৰ আহে আৰ-আৰ বিৰ স্পেচিয়েলি।
উম।
তাৰপিছত এশ বিশৰ পিছত তোৰ আহিব কম্পিউটাৰ টেষ্ট, কম্পিউটাৰ টেষ্টতো তই কোৱালিফাই কৰিব লাগিব। পোন্ধৰশ তোৰ কি কয় ৱৰ্ডিংছ দিব ইমান সময়ৰ ভিতৰত টাইপ কৰিব লাগে বুলি দিব
ওম
সেই বস্ত সেই তাতে সেইটো কোৱালিফাই কৰিব লাগিব তই কোৱালিফাই কৰাৰ পিছত তোৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব তাৰপিছত মেডিকেল টেষ্ট হ'ব তেনেকৈ পাঁচটা ষ্টেপৰ পিছত তই চাকৰি পাই যাবি আৰু চাকৰিটো পালে আৰুতো কথাই নাই আৰু
তাকেতো চাক চাকৰিটো পোৱাৰ পিছততো আৰু চিন্তা নাই। নাই চাকৰিতটো নোপোৱালৈ মানে চি য়া মানুহৰ ল'ৰা ছোৱালী যে, কষ্ট কৰি আছ চাকৰিতোৱ নোপোৱালৈ হৈছিল পোৱাৰ পিছত ডিউটি কৰি থকা তুমি পাই পাই থাকিলা আৰু। চিন্তা নাই এআৰ সেইটো আৰু আৰ আৰ বি টো পালে ক হয়, নাই এ এইটো যিহেতু চেন্ট্ৰেলৰ হেৰি কোৱাটাৰ চোৱাটাৰ আছে
কোৱাটাৰ আছে মেইন কথা এলাইঞ্চেছ বিলাক বহুত।
এলাৱেঞ্চেছখিনি বহুত, সেইখিনি আৰু চিন্তা নাই। জীৱন আৰু অ লৰা চলি হ'লে পিছত মানে স্কুলৰ খৰচো পায় মই জানো।
চিক্যুৰ্ড, চিকিউৰ মানে মই কৈছোঁ লাইফটো চিক্যুৰ্ড আৰু।
নাই, কিবা এটা যদি সেইটো নহ'লেও মানে আমাৰ যদি চৰকাৰী এটা লাগিও যায় সেইটোতো চিকিউৰ, সেই
অহ সেইটোও চিক্যুৰ্ড, লাগিলে সেইটো সৰু চাকৰি হওঁক বা ডাঙৰ চাকৰি হওঁক। আজিকালি ডাঙৰ চাকৰিতকেও দৰমহা সৰু চাকৰি কেত ত বেছিয়ে হয়, সেইকাৰণে মানে যতে লাগিব ততে হেৰি কৰিলে হ'ল আৰু
ওম ওম তই এতিয়া কি সব দিবি নেকি?
মই চব দিম ন ৰখো আৰু মই এতিয়া কৰি আছো পঢ়ি আছো আৰু যিহেতু পঢ়ি আছোঁ তে সেইখিনি পঢ়াখিনিকে বাৰে বাৰে ৰিভিজন কৰি থাকিম তাৰপিছত সব দি থাকম কাৰণ কৌচ একে চবৰে কৰ্চ একেই
হয় চাগে
দি থাকিম আৰু পুৰা দি থাকিম। একজামটো দি থাকিম, কিবা নহয় কিবা লাগিবই কিবা নহয় কিবা হ'বই।
উম। মানুহেতো আজিকালি কি হয় ল'ৰা ছোৱালী বহুত। এ বহুতে মানে আহ পয়ত্ৰিশ বছৰ চল্লিশ বছৰ হোৱাৰ পিছতো মানে চেষ্টা কৰি থাকে
চেষ্টা কৰি থাকে, চেষ্টা কৰি থাকে।
মানে অন্তিম বয়সলৈ মানে চল্লিশ বছৰ দিছে চল্লিশ বছৰ আছে দুইমাহ আছে তথাপিও চেষ্টা কৰি থাকে।
উম। উম।
দাৰি চলি পকি যায় কিন্তু চেষ্টা কৰি থাকে। মানে তেতিয়াতে মানে আমাৰ এটা কিবা আহে আমাৰ টো এতিয়া বহুত কম বয়স। সিহঁততকে। যোন-যোনবিলাক মানে মানে পয়ত্ৰিশ বছৰ ওপৰত আছে, ত্ৰিশ বছৰৰ ওপৰত আছে। সিহঁতে যদি পাৰে আমি কিয় নোৱাৰো? সেইটো এটা মানে এটা হেৰি আহে আমাৰ
সেইটোৱেই, সেইটোৱেই মানে। আৰে ক'ব গ'লে, মানে আমাৰ য়থৰ জেনেৰেশ্যন টো বহুত এডভানঞ্চ হয়, আজিৰ সময়ত।
এডভানঞ্চৰ হয়, অ'।
পিছৰ সেই তেনেকুৱা বয়সীয়াল মানুহতকে আমাৰ কি কয় ইহতৰ ব্ৰেইনতটো বহুত বেছিয়ে ভাল হয়।
উম, হম।
সেইটো বস্তু আমি এপ্ৰিচিয়েট কৰিবলগীয়া কথা সেইকাৰণে ল'লে এতিয়াই ল'ব লাগে মোৰ মতেতো তেনেকুৱা ল'লে এতিয়াই চাকৰি ল'ব লাগিব যেনে তেনে পায়নে পঢ়িব লাগিব কষ্ট কৰিব লাগিব।
হম, হম। আৰু এটা কথা মানে কচিং লয় মানুহে
উম।
মানে অনলাইন কোচিং বা ক্লাছত যায় পেলাই অফলাইনে হওঁক এইবিলাক ক'চিং ল'লে কিবা কামত আহেনে নে? নে সেইটো ক'চিংঙৰ দ্বাৰাই মানে ক'চিং লৈছোঁ মই ক'চিং লৈছোঁ মই চাকৰি পামেই সেইটোতো কিবা
নাই তেনেকুৱা-তেনেকুৱা কোনো কথা নথ থা, বহুতে কচিং নোলোৱাকে পৰীক্ষা দিছে আৰু প-কচিং নোলোৱাকে সিহঁতে পাছো কৰিছে আৰু বহুতে কচিং লৈ পেলাইও কৰিব পৰা নাই, সেইটো সেইটো টোটিলি এটা মিথ হয় যে কচিং লোৱাৰ পিছত যে চাকৰি পাবই, সেনেকুৱা কোনো গেৰাণ্টি নাথাকে। মানুহৰ নিজৰ মেহনতৰ মানুহ এজনে যদি কষ্ট কৰে, কি চাপজ সৰলি গোটেই বুক পঢ়িছে সি সব চিলেবাছ জানে সি সব সবৰে কনচেপ্ট জানে, মেইন কথা হ'ল কনচেপ্ট। যেনেকুৱাই কোৱেইছন নাহক কিয়, স্পেচিয়েলি মেছত যেনেকুৱাই কোৱেইছন নাহক কিয় কৰিব পাৰিব লাগিব বা কৰিব পাৰিম সেটো মাইনছেট থাকিলে নহয় এই বিলাক কোচিং কোচিং-চছিং একো এয়া নহয়, নিজৰ পঢ়াৰ চেল্ফ ষ্টাডিয়ে সবতকে বেষ্ট ষ্টাডি হয়। কচিংতটো খালি বস্তু টোবিলাক বুজাই দিব, কচিঙত ক'ব এনেকুৱা এনেকুৱা কুৱেইছন আহিব, তেনেকুৱা তেনেকুৱা কুৱেইছন আহিব, কিন্তু একচুৱেলী ক'ব ক'ব গ'লে সেইবিলাকতকে বহুত বেছি ইম্পৰ্টেণ্ট কঞ্চিষ্টেন্সী আৰু ছেল্ফ ষ্টাডী।
ছেল্ফ ষ্টাডী অহ। আৰু ডেইলি ডেইলি নিজৰ মানে পঢ়াখিনি কমপ্লিট কৰিবই লাগিব।
কৰিবই লাগিব। নিজৰ-নিজৰ সি যদি ৰেগুলাৰ পঢ-পঢ়ে, মেইন কথা হ'ল কি তই ব্ৰেইনটোক ৰেগুলাৰ প, হেৰি কৰি ৰাখিব লাগিব ন। তাক ৰিমাইণ্ড কৰা ৰাখিব লাগিব যে মই পঢ়িব লাগিব, পৰীক্ষা আহি আছে মই পঢ়িব লাগিব। মে ব্ৰেইনটোৰ ভিতৰত মটিভেশ্যনটো সেয়া কৰিব লাগিব, ৰাখিব লাগিব। তেনেকুৱা কথা, এতিয়া যদি সি অনবৰতে কচিং লৈ পেলাই কচিঙতে থাকে তেতিয়া হ'লেতো সি ঘৰত ভালকে পঢ়িব সময়ে নাপাব।
সময় নাপ
কচিঙতহে খালি পঢ়ি থাকিব। এইটো কচিঙতটো কনচেপ্ট বিলাকহে ক্লিয়াৰ কৰাব, তাতে তোক চেল্ফ ষ্টাডী কৰিবলৈ সময় নিদিয়ে। তই চেল্ফ ষ্টাডী কৰিলেহে তই নিজৰ কি কয় পঢ়া শুনাখিনি তই ভালকে এনালাইজ কৰিব পাৰিবি। এতিয়া কচিঙত তই এনালাইজ কৰিব নোৱাৰ নহয়। ত চাব লাগিব ন, এইটো কৈচ এনেকে এনেকে বনিছে এনেকে এনেকুৱা হ'ব পাৰে। সেইবিলাক বস্তু তই নিজে ৰিচাৰ্চ কৰি কৰি চাব লাগিব।
সেইটো হয় কিন্তু, আজিকালি মানে আমাৰ নিচিনা ল'ৰা আমি অকল ল'ৰা বা আমাৰ মধ্যবৃত্ত অহ, ল'ৰা ছোৱালীৰ কাৰণে আৰু চৰকাৰী এটা লাগিবই আমাক। নহ'লে এবাৰ কেনেকে কি এতিয়াৰ দিনা চলিব নোৱাৰি ন।
এতিয়া কম্পিটিশন বহুত বেছি, বহুত অহ
অভাৰ-অভাৰ গম পাওঁ মানে কম্পিটিচন হৈ গৈছে এতিয়া।
কম্পিটিচনৰ লগত তই কম্পিত-কম্পিতে কৰিব লাগিব, নহ'লে উপায় নাই।
গম পালোঁ, মই এইবাৰ দিম ৰ, এইবাৰ মই এপ্লাই কৰিম। তই খালি মোক এ ডী আৰ ই টো ওলালে মোক ক'বি, খবৰ দিবি। তই চাই থাক ত এইবোৰ। মোক খবৰটো দিবে। মই লগে লগে এটা কৰি দিম
উম।
দিম আৰু, চাওঁ কি হয়। দি চাওঁ।
দি চাবি, চি চাবি। দে হ'ব দে তেতিয়া উম উম উম